হেল্ল'
হেল্ল' শুনিছানে? অ কি কৰিছা?
অ হয় কি কৰিব আছো, আপোনাৰ ঘৰত চবৰে ভাল নহয়?
ভাল ভাল, তোমাৰ?
হয়, মোৰো আছো আৰু জীয়াই।
হয় ঘৰত কোন কোন আছে এতিয়া?
ঘৰত মা দেউতা মই ভাইটি দাদা
হয় হয়।
তোমালোকৰ
আমাৰ মা, বাবা, মই, আজো ককা
অ হয়।
বৌ সকলো আছে
অ বাকী তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে?
মই কহা এৰা তোমাৰ বাইশ বিশ চাল মমান হ'ল
কিয়?
মানে তোমাৰ ধৰা ঘৰৰ বহুত কাম থাকে ন, সেইবাবে বহুত দিন হ'ল আমাৰ কাম মানে পঢ়া এৰা।
অ হয় তুমি
এতিয়া বয়সো হৈ আহিছে, মই তোমাৰ ক্লাছ ফাইভলৈকে পঢ়িলোঁ।
অকল ক্লাছ ফাইভলৈকে?
হয় হয়।
এইটোতো বহুত দুখ লগাই এটা বিষয়।
হয় হয় দুখ লগাৰ বিষয়ে। কি কবা বহুতো সময় চাইক হেৰি ধৰি আছে।
হয় মই বুজিছো। ইয়াৰ লগতে আপোনাৰ আজিকালি পঢ়িও আপোনাৰ নিবনুৱা সমস্যটো ইমানেই বাঢ়ি গৈছে যে যে আপুনি পঢ়ি পেলাই এটা উপযুক্ত চাকৰিৰ অভাৱত আপুনি ঘৰতে থাকিব লগা হয়।
হয় হয়।
টো আমাৰ সমাজতো আপোনাৰ এনেদৰে বহুতো মই অ যুৱক যুৱতী দেখিছো, হয় যি সকলে আপোনাৰ এতিয়া পঢ়া শুনা শেষ কৰিও, আপোনাৰ এটা চাকৰিৰ অভাৱ। ঘৰতে বহি থাকিব লগা হয়। মই ভাবো চৰকাৰে ইয়াৰ ওপৰত উচিত এটা ব্যৱস্থা যদি গ্ৰহণ কৰে তেতিয়াহলে নিবনুৱা সমস্যাটো কিছু পৰিমানে হ'লেও- কম কৰিব পৰা যাব নেকি আ আপুনি আ আপুনি কি কব ইয়াৰ বিষয়ে
লগতে খাদ্যৰ বস্তুৰ অভাৱতো নিবনুৱা সমস্যাৰ ফলত খাদ্যয় বস্তুৰ অভাৱতো- আমাৰ কিছুসংখ্যক লোক মানে মৃত্যু হৈছে ধৰক ধৰা আৰু বহুতো মানে ক্ষীণ হৈ যোৱা দেখা দেখিবলৈ পোৱা গৈছে।
হয় হয় আমাৰ ওচৰৰে বলো কথাই কব পাৰি তেনেদৰে তেওঁ খাদ্যৰ খাদ্যৰ অভাৱত অলপু শুকাই খিনাই একেবাৰে জেংখৰি হোৱা দি হ'ল
হয় হয় লগতে তেওঁ বয়সৰ লগতে চ প হৈও যোৱা দেখিবলৈ পোৱা যায়।
হয় হয়
লগতে আমাৰ ওচৰৰে এজন ভোলা বৰা নামৰ ব্যক্তি
তেওঁৰ
খাদ্যৰ অভাৱত এ সন্তানৰ লগতে তেওঁৰ মানে ঘৰলৈ পলাই যোৱা দেখিবলৈ পোৱা গৈছে।
হয় হয় মই মই তেওঁৰ কথাই কবলৈ লৈছিলো মই শুনিছিলো কথাটো। আপোনাৰ পৰা এতিয়া নিশ্চিতভাৱে জানিবলৈ সক্ষম হলো
হয়
হয় তেওঁতো এতিয়া ডিগ্ৰী পাছ কৰিলে
হয় হয়
কিন্তু তেওঁ নিবনুৱা সমস্যাৰ প্ৰবলত পৰিয়েই তেওঁৰ ঘৰতে থাকিব লগা হৈছে।
লগতে তেওঁৰ পত্নীৰ ঘৰলে এতিয়া পলাই গ'ল বুলি আমি শুনিবলৈ- পোৱা গৈছে
অ হয় তেওঁৰ পত্নীৰ ঘৰ ক'ত আছিলে।
তেওঁৰ পত্নীৰ ঘৰটো আমি ইমান সঠিক ভাৱে আমি চিনি নাপাওঁ। তথাপিও তেওঁৰ সন্তানৰ সতি পলাই গল বুলি শুনিব।
হয় তেওঁ তেওঁৰ সন্তান কিমান আছে?
তেওঁৰ সন্তান প্ৰায় চাৰি পাঁচজন আছে
চাৰি পাঁচজন
হয় হয়।
আজিৰ দিনতো চাৰি পাঁচজন সন্তান।
নিবনুৱা সমস্যা দেখা দিয়াৰ ফলত আজিকালি মানে জনসংখ্যা বৃদ্ধিটো বাঢ়িছে
নহয় নি নিবনুৱা নি আপুনি আপুনি কৈছে নিবনুৱা সমস্যাৰ ফলত খাদ্যৰ অভাৱত মানুহৰ অকাল মৃত্যু হৈছে কিন্তু তাৰ পিছত কৈছে যে। গাঁও বঢ়াৰ সন্তান পাঁচটাত তেনেদৰে হ'লে- আপোনাৰ সন্তান পাঁচতাক খাদ্যতো বহুত প্ৰয়োজন হৈ যাব আৰু যিহেতু তেওঁ এতিয়া আপোনাৰ এটা চাকৰি নাই কৰিবলে এটা কাম নাই ঘৰতে থাকিব লগা হৈছে তাৰ ফলতো তেওঁৰ বহুত চাগে অসুবিধাৰ সন্মুখীন হব লগা হৈছে।
হয় হয় বহুত অসুবিধাৰ তাৰ ফলত তেওঁ পলাই যাবলগীয়া ব্যৱস্থাৰ সন্মুখীন হৈছে।
অ হয় হয়। লগতে মই কালি এটা অতি দুখজনক শোকাবহৰ এটা ঘটনা শুনিবলৈ পালো আমাৰ হয় আমাৰ- নাৰায়ণপুৰৰ অঞ্চলতে বোলে কালি এটা চুৰিকাণ্ড ঘটিছিল আপুনি ইয়াৰ বিষয়ে কিবা গম পাই নেকি
মই ইয়াৰ বিষয়ে ইমান এটা সঠিকভাৱে গম নাপাওঁ হ'লেও যি কৰিছে বহুত বেয়া লগা কাম কৰিছে
হয় আপুনি কি ভাবে এই এই যে এতিয়া শুনক আ নাৰায়ণপুৰ অঞ্চলৰ এটা বৰ নামঘৰ আছে আপুনি যিহেতু জানে ট্ৰেফিক পইন্টটো পাৰ হৈ
হয় হয় হয়।
সেই নামঘৰটোত আপোনাৰ চুৰি কাণ্ড কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগত। যিটো ডাকঘৰ আছে সেই ডাকঘৰতো আপোনাৰ কালি ৰাতি কালি নহয় আচলতে পৰহি ৰাতি। চুৰিকাণ্ড হৈছে ইয়াৰো নিশ্চয় চাগে নিবনুৱা সমস্যাই আছে। আপোনাৰ যিহেতু নিবনুৱা সমস্যা ইমানেই বেছি মানে মানুহক সমস্যা জড়িত কৰি পেলাইছে যে তেওঁলোকে চুৰি কাণ্ডৰ লগত জড়িত হবলগীয়া হৈছে।
হয় লগতে খাদ্যয়ৰ শস্যৰ অভাৱৰ যতো তেওঁলোকে হয়তো চুৰি কাণ্ড কৰিব ল। বিয়া হৈছে।
হয় বাকী আপোনাৰ খেতি বাতি?
খেতি বাতি চলি আছে এহাল বুঢ়া গৰুৱে মই হাত পোৰা আজি মাটি পঢ়ালোঁ।
হয় আপোনাৰ নিজৰে আছে ন গৰু?
হয় হয়।
অঁ হয়। অ আমাৰো এইফালে এই অতুল শইকীয়া বুলি এজনে আপোনাৰ বলদ বিচাৰি আছিলে।
হয়।
আপোনাৰ তেনেকে বিক্ৰী কৰিব পৰাকৈ আছে নেকি?
বিক্ৰী কৰিব পৰাকে তেনেকে নাই মোৰ এহালেই গৰু প্ৰায় এতিয়া আঠ দাত ন দাত। মান হ'ল।
অঁ।
কিনোতেনেই কিনোতেনে কিনোতেনেই সাত দাত মান আছিল এতিয়া আঠ ন দাত মান হ'ল। এই বুঢ়াগৰুহালেই পুৰা সাত পোৱা মাটি বাই দিয়া হল আজি।
অ হয় আপুনি আপুনি এটা কাম কৰিব। যদিহে আপুনি কৰ'বাত তেনেদৰে বলধ গৰু পায়। সেই তেনে হ'লে মোৰ লগত চিনাকি কৰি দিব অ মোৰ লগৰ আপুনি যোগাযোগটো কৰি দিব তেতিয়া মই তেওঁক কৈ পেলাই গৰু হাল কিনাব পাৰিম যিহেতু, তেওঁৰ খেতি বাতিত অকমান অসুবিধা হৈ যায়।
হয় হয়! তোমালোকৰ ফালে তোমালোকৰ ফালে কেনেধৰণৰ খেতি কৰা হয়?
আমাৰ ফালে আমাৰ ফালে আপোনাৰ খেতি বাতিৰ নামত ধান খেতি কৰা হয় আৰু আপ বাৰিষা এতিয়া ধান খেতিয়ে হ'ব। তাৰপিছত খৰালি আপোনাৰ শাক পাচলিৰ খেতি কৰা হয়। আপোনাৰ বহুতো ধৰণৰ শাক-পাচলি কৰা হয় আৰু এতিয়া আধুনিক দিনত আধুনিক প্ৰযুক্তিবিদ্যাও আমি খেতি কৰিবলৈ আৰম্ভ কৰিছো। আপোনালোকে যিহেতু চাগে এতিয়ালৈ সেইবোৰ ব্যৱস্থা পোৱা নাই? সেইবোৰ সুবিধা আপোনালোকে পোৱা নাই?
আমি গাঁৱলীয়া গাঁৱল আমি গাঁৱলীয়া মানুহ যে সেই, বাবে গৰুৱে খেতি কৰিব লগীয়া হৈছে শুনা মতে আজিকালি ট্ৰেক্টৰো ওলাইছে হেনো?
হয় হয় আজিকালি ট্ৰেক্টৰ পাৱাৰ টিলাৰ এইবিলৰেও আপোনালোকে আধুনিক এটা মানে আধুনিক হিচাপে খেতি কৰিব পাৰে যাৰ ফলত আপোনাৰ উৎপাদনো বেছি হয় তাৰ- ফলত খাদ্যৰ অভাৱে দেখা নিদিয়ে।
আপোনালোকৰ? তাত এ শুনামতে বিহুত চুৰোঁ হয় হেনো?
অ হয় হয় মাঘৰ বিহুতটো আপোনাৰ-
হয় কওক মাঘৰ বিহুত হেনো আপোনালোক- কৰ ছাইদে বহুতো খেতি অনিষ্ট কৰে, লগতে চুৰো কৰে হেনো?
হয় হয় সেইটোতো হয়, আহ আচলতে সেইটো এটা নিয়ম। হয় মানে আপোনাৰ- মাঘৰ বিহু উৰুকা দিনা, হয় মাঘৰ বিহু- কা দিনা আপোন আপোনাৰ গাঁৱৰ যুৱক যুৱতী সকলে মিলি পেলাই সেইটো এটা আচলতে ৰং ধেমালি কৰে। অঁ, আপোনাৰ আমাৰ ওচৰ গৌতম শইকীয়া বুলি এজন। তেওঁ আপোনাৰ টিমটো লিড লয়। আহ তেওঁৰ লগত আৰু দুই তিনিজন ল'ৰা থাকে। তেওঁলোকে গৈ, এবাৰতো আপোনাৰ মই শুনামতেহে দেই মানুহে ঘৰত আকৌ সেইদিনা খেতি বাতি কৰোতেনে। এটা মানে তাত কেমেৰা লগাই থোৱা আছিল। তাৰ পাছত আপোনালোকে- তেওঁলোকে গৈ যুৱক কেইজনে তাত খেতি কৰি আছেগে মানে। মানে ধেমালি আৰু, কোৰ চোৰ থৈ দিয়া আছে তাতে। তেওঁলোকে কুৰ চুৰ লৈ পেলাই মানে মাটি চাতি খান্দি পেলাই তা'ত খেতি কৰা নিচিনা কৰি আছে ৰাতি দুই তিনটা মান বজাত। পিছত মানে সেইটো আপোনাৰ দেখা পোৱা গৈছে আৰু।
হয় হয় তাৰ পিছত তেওঁলোকৰ ঘৰৰ মানুহে কিবা ব্যৱস্থা ইয়াৰ ওপৰত ললে ন?
নহয় নহয় সেইটো আচলতে এটা ৰং ধেমালিত। তেওঁলোকে একো মানে অলপ হলেও অনিষ্ট হয় অনিষ্ট নোহোৱাকৈ একেবাৰে নাথাকে। কিন্তু হ'লেও মাঘ বিহু বুলি তাক আৰু ক্ষমা কৰি দিয়া যায়।
হয় হয়।
বাকী মই শুনা মতে আপোনালোকৰ ঘৰৰ ফালে বোলে তিনিখন নদী।
হয়।
তাৰ ফলত ইমান বাৰিষা দিন আপোনাৰ বতৰ ইমান এটা বেয়া কুলা দাৱৰে আৱৰি- কৰি আছে। তাৰ ফলত বৰষুণ দিলেই চাগে আপোনালোকৰ তাত বানপানীৰ সমস্যাৰ সৃষ্টি হয়।
হৈছে হৈছে বহুতো বানপানীৰ সমস্যয়াৰ সৃষ্টি হৈছে আমাৰ ইয়াত, খেতি বাতি কৰাৰো অসুবিধা হয়।
কোনো কোনো মানুহে- বহুত বছৰলৈকে নোখোৱাকে থাকিবলগীয়া হয়। যাৰ ফলত খাদ্য শস্য নাথাকে বানপানীৰ ফলত।
হয় আৰু বানপানীৰ ফৰত চাগে আপোনাৰ আও বেমাৰ আজাৰো চাগে বহুত বেছি হৈ যায়।
বেমাৰ আজাৰৰ পৰিমাণো বৃদ্ধি হয়। আজি কেইবাদিনো আগত তিনজন। যুৱকে মানে খাদ্যৰ অভাৱত মৃত্যুৰ সম্ভাৱনা হৈছে, লগতে বেমাৰ আৰু হ'ল বহুতো।
ন হয় আপোনালোকৰ আপোনালোকৰ ওচৰে পাজৰে আপোনালোকৰ মানে অ- বিদ্যালয় কিমান কেইখন আছে?
বিদ্যালয় মুঠ ক'বলৈ গ'লে তিনিখন আছে। প্ৰায় এখন বন্ধ হওঁ হওঁ অৱস্থাতে কাৰণ আজিকালি সে- গভমেণ্ট স্কুলত মানে ল ল'ৰা ছোৱালীবোৰ পঢ়াবলৈ মানে- মাক বাপেকে বেয়া পায়।
হয় মানে চৰকাৰী স্কুলৰ কথা কৈছে আপু
হয় হয় হয়, চৰকাৰী স্কুলত পঢ়াবলৈ মাক বাপেকে অসন্তুষ্টি কৰে।
হয় মানে এতিয়া আপুনি কব বিচাৰিছে যে আজিকালি চৰকাৰী অনুষ্ঠানকৈ অনুষ্ঠানতকৈ মানে বেচৰকাৰী অনুষ্ঠানত আপোনাৰ ছাত্ৰ ছাত্ৰ সংখ্যা বেছি দেখিবলৈ পোৱা যায়।
হয় হয় বেচৰ বেচৰকাৰী শিক্ষাত। টো হেনো অধিক ভালকৈ দিয়া হয়।
অ হয়। হয় চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা এটা গ্ৰহণ কৰিব বুলি আমিও আশা কৰ্তা কৰিব পাৰোঁ।
হয়।
হয় কাৰণ আপোনাৰ চৰকাৰী বিদ্যালয়ত আপোনাৰ যিমানটো যিমানটো উচ্চ মানদণ্ডৰ শিক্ষা দিয়া হয়, তাতকৈ বেচৰকাৰী বিদ্যালয়ত অলপমান। গুৰুত্বটোও আপোনাৰ বেছি প্ৰদান কৰা হয়। অকণমান শিক্ষাটো তাতকে উচ্চ- দিয়া হয়।
হয় আমি জনামতে বহুতো চৰকাৰী স্কুলৰ মাষ্টৰতকৈ- প্ৰাইভেট স্কুলৰ মাষ্টৰবোৰ কিছুকাল বেছি মেধাৱী নেকি?
অ হয় মেধাবীো আমি মেধাবী ব আমি ক'ব নোৱাৰো, কাৰণ আপুনি এজন চৰকাৰী বিষয়া, চৰকাৰী বিষয়া হবলৈ আপোনাক যিমানতটো এটা নে আপোনাৰ কোৱাইলিফিকেচন বুলি ক'ব লাগিব তাৰ অসমীয়াটো মই পাহৰি গৈছোঁ। আপোনাৰ- হয় হয় অভিজ্ঞতা যিমান খিনি আপোনাৰ থাকে। শিকিব লাগে, ইমান খিনি মানে আপোনাৰ থাকেই, চৰকাৰি মই চৰকাৰি অনুষ্ঠানৰ কথা কৈ আছোঁ। কিন্তু তাৰ তুলনাত বেচৰকাৰী যোনখিনি আপোনাৰ অনুষ্ঠান হয়। সেই বেচৰকাৰী অনুষ্ঠান সেইসকল শিক্ষক শিক্ষয়ত্ৰী‌ থাকে। তেওঁলোকৰ মানে- আপোনাৰ নলেজ মানে জ্ঞান। জ্ঞান মানে আপোনাৰ সমান কেওঁ ক'ব নোৱাৰি। তাকে কম বুলি ক'ব নোৱাৰি মানে দুই ফালে সমানে হয়।
হয়।
আপুনি বুজিছে চাগে, মই কি কৈছো?
বুজিছো বুজিছো আজিকালিতো সকলো সকলো- এতিয়া কোনো কোনো এটা বিষয়ৰ ওপৰত জ্ঞান লৈহে কিবা এটা আগবাঢ়ি আহে শিকাবলে।
অ হয় আৰু আপোনাৰ মই কোৱা হিচাপত কি মানে আপোনাৰ-